আহ, কি মনত পেলালি ফোন কৰিব লে আজি?
এ, উম মানে বইলাৰ ফাৰ্ম-চয়লাৰ ফাৰ্মত এইকেইদিন লাগি আছে যে পুৰা মনত লাগি লাগে ফোনটো মায়ে আৰু
তাকে, তাকে বহুত দিনৰ মুৰত যে মনত ভাল লাগিলা আৰু দেচোন উম, উম ভালেই ভালে ত তহঁতৰ ভাল?
উম, ভালে ভালে ভগৱানৰ আশীর্বাদ ভালে আছো বাৰু।
অ, অ তাকে তাকে ভাত পানী খালি নাই?
ভাত পানী খালো। তই খালি নাই।
মই খোৱা নাই বাৰু এই মোৰ বৰ্তা ঘৰত সকাম আছে তাৰ তাত গাপ দিয়া ভাজি বনাব মই তাত খাবলৈ যাম।
অ' মই তোৰ দালি আছিলে, তাত কঁঠাল গুঠি দিয়া আছিলে, তাৰ পৰা আকৌ ঢেকীয়া আলুগুটি বুটমাহ এনেকে ভাজি তাৰ বা আকৌ এই কালি বৰষুণ দিছে ছিলে জোৰ চাইছিলো তাতে এনেকে উ মাছ পুঠি মাছ চুঠি মাছ এনেকে পালো সৰা থৈ দিছিলে কেইয়ামান তাৰপৰাকৈ পিঁয়াজ দি পেলাই গুৰি ভাজি কৰিলে তেনেকেই খালো আৰু।
এ, পুঠিমাছ পুঠি মাছ পালে ফোন কৰি বি চোন মই যাম পুঠিমাছ আনিবলৈ।
অ, মই ফোন মাৰিম বাৰু যদি সৰকে পাও লাঙি পতাৰ কথা আছে বাৰু আজি এতিয়া মই পাতিমগৈ নেকি?
বৰষুণ দি আছে নেকি তোমাৰ ফালে
বৰষুণ এই অথনিতে দিছিলে তাৰ পৰা পানীতটো অকণমান আছে বাৰু, তেতিয়া মই লাঙি পাতিলো যদি মাছ ধৰো পুঠি মাছ চুটি মাছ তেতিয়া কাইলৈ খবৰটো দি দিম
অ' দিবিচোন দিবি মই কেইটামান গৈ লৈ আহ মানে পুঠি মাছটো খাই ভাল পাওঁ
অ অ ঠিকে ঠিকে খাব লাগে এইবিলাক লোকেল
অ' অ বাকী ঘৰ ভালে আৰু ন?
উম ভাল, ভাল, ভাল।
ওম ওম ওম
বাকী ট্ৰেক্টৰ-চেক্টৰ এই কেই দিন চলাই আছ নে?
ট্ৰেক্টৰে এতিয়া খেতিৰ দিনা হাল বাই আছে। তাই ট্ৰেক্টৰ লগতে লাগি থাকিব লগগীয়া হৈছে আৰু। অ, তহঁতৰ
অ, অ, অ।
তহঁতি খেতি কৰিছ নাই?
খেতি আমাৰ কৰা আছে মানে ই খেতি বুলিবলে, আমাৰ মাটি কমহে আৰু এইটো, এবাৰ কঠিয়াও পৰা দেৰি হ'ল মানে। কেইদিনমান তাৰপৰা, কুকটীয়া ডাঙৰো হোৱা নাই ৰুবলৈ মেলিবলে। তাৰপৰা, আকৌ তোৰ হাল এচাহ বাই থৈ দিছে, বাকীচা মানে বোৱা নাই। বোৱাই পেলাই খেতিত ধৰিম আৰু ৰুবলৈ মেলিবলৈ।
অ'! তাকে, কঠিয়া কি কি পাৰিলি?
কঠিয়া আমাৰ বৰা, চকুৱা, আইজোং তাৰপৰা বাহাদুৰ আকৌ বাচমতি বুলি কয়। তাই সেইটো পাৰিলোঁ, তাৰাপা তেনেকে আৰু। তহঁতৰ কি কি পাৰিলি?
আমাৰ এইয়া শালি, আইজোং তাৰপিছত, বৰা চকোৱা। এইবিলাকে গোটেই খিনিয়ে পাৰিছোঁ আৰু যিমান খিনি পাৰিব লাগে, জহা এনেকে গোটেই খিনি পাৰিছে। উম, আমাৰ এই দুবিঘা, তিনি বিঘা মান ৰোৱা হ'লেই বাৰু। তাকে, এইখিনিয়ে আকৌ বৰষুণ নিদিয়া হ'ল আমাৰ ফালে মানে। বৰষুণ দিলে আৰু ৰুব পৰা হ'ব আৰু যিমান খিনি আছে মানে।
উম, উম, ঠিকে আছে, ঠিকে আছে। অ'! অ'! ট্ৰেক্টৰ এখন লোৱাৰ কথা ভাবিছোঁ। মানে, তোৰ এতিয়া কেনেকোৱা ল'লে ভাল হ'ব, টো ইনটু টো লওঁ নে, ফৌৰ ইনটু ফৰ লওঁ বাৰু?
অ'! কি ট্ৰেক্টৰ লম বুলি ভাবিছ নি এইবাৰ?
উম! উম!
তাকে, কি গৰু, চৰু বেচিলি নেকি চব?
নাই গৰু আমাৰ এনেকে বলত গছ - কো নাছিলে যে, তোৰ গাড়ী গৰু, চাৰি গৰুহে আছে। মানে, এনেকে ফাৰ্মৰ পৰাই পইচা কেইটামান পালোঁ এইবাৰ। বোলো ট্ৰেক্টৰখন আৰু ললোঁ ললোঁ। মানে, বেংক পৰা টকাটো লৈ এবাৰ ট্ৰেক্টৰ এখনকে লৈ লওঁ।
ট্ৰেক্টৰ এখন লওঁ বুলি ভাবিছ যদি, ভালে ভাবিছ বাৰু, যদি তহঁতৰ, সুভে ট্ৰেক্টৰ চেক্টৰ আঁ। তহঁতৰ ঘৰত হ'লে মানে, চবৰে সুবিধা হ'ব দেচোন।
উম! উম! মানে, আমাৰ গাঁৱতো ট্ৰেক্টৰ এখনহে মানে। সেইকাৰণে, বোলো লৈ লওঁ বোলো এখন। এ, হাল, হাল চাল বাবলে পেলাই থাকিব।
অ'! লৈ লোৱা যদি ভালেই হ'ব আৰু দেচোন ট্ৰেক্টৰ যদি লৈ ল'।
অ'! অ'! তাকে, এতিয়া তোৰ মানে, অ'! অ'!
এ মোৰ মানে, চিনাকি মানুহ এ, মোৰ এই দাদা এজনে মানে, ডিলাৰ আছে। তই যদি লওঁ বুলি ভাবিছ, মই তেতিয়া কন্টেক্ট এটা কৰি চাব পাৰোঁ।
অ'! মই তেতিয়া লোৱাটোতো বাৰু খাটাঙে। তেতিয়া, মই হেৰি চেৰি, ডকুমেণ্ট চকুমেট দিম, তই হেৰি কৰিবি। শুনচোন আৰু এটা কথা শুন। মানে, হেই মানে, তোৰ লগতে লোটা, চোতা সেইটো ডিলাৰতে আকৌ, তোৰ কেজুৱেলৰ পৰা ধৰি পেলাই মানে ডাঙৰ আকৌ, তোৰ তিলৰ এইবিলাক চব লগতে পাম নে?
এ, তই যদি হেৰি শুন, তই যদি এতিয়া এ, এক সপ্তাহৰ ভিতৰত মানে দ দশ দিনৰ ভিতৰতে ল'। তেতিয়াতো লতা ভেলাৰো ফ্ৰিতে পাবি। মানে তোৰ, এই সপ্তাহততো এই ডিচকাউণ্ট এটা চলি আছে সেইদিনত। মানে, অফাৰ চলি আছে আৰু। অ'! তোৰ এক, ডেৰ লাখ টকা মানে, তোৰ ফ্ৰীতে আহি যাব, নহ'লে এনে এক, ডেৰ লাখ টকা দি এ, তই কিনিবহে লাগিব। তই ফ্ৰীতে পাই যাবি নহয় এতিয়া। হেৰি কৰিম, মই এতিয়া এই দাদাৰ লগত কথা চথা পাতি পেলাই তোক যি যি ডকুমেন্ট, তোলে হোৱাটছআপ কৰি দি দিম, তাৰপিছত তই গোটেইখিনি দিলে তা কামটো মানে ইজি হৈ থাকিব আৰু তেতিয়া।
অ অ ঠিকে আছে ঠিকে আছে বাৰু। তহঁতৰখন এনেই টুইন টোতোহে ন?
হা।
তহঁতৰখন এনে টেক্টৰখন টু ইনটু টু হে ন?
অ টু ইনটু টো অ।
অ মানে তোৰ সেইখনে ডেইলি মানে তোৰ কিমান বিঘামান যায়গৈ বাৰু এনেকে?
এ নহয় নহয় শুন ট্ৰেক্টৰৰ ইঞ্জিনৰ- কথা নাই, মানে ড্ৰাইভাৰৰ কথাটো ড্ৰাইভাৰে যিমানটো মানে তোৰ স্মাৰ্ট ড্ৰাইভাৰ বিলাকে মানে তোৰ দিনটোত বি- পঁচিছ বিঘাও পাই দিব পাৰে। ধৰ এতিয়া কিছুমান ধৰ হাৰ মানে এতিয়া ধৰ হাজিৰা বুলি কলে কিছুমানে নিজে লেহেমীয়া কৰি থাকে। এতিয়া ধৰি তই নিজে যদি ট্ৰেক্টৰ খন জানা নহয়, তই এ দিনটোত তই কিমান পইচা ইনকাম কৰিব বিচাৰি মানে যিমানে পাৰ। এতিয়া লোকে হলে ধৰটো ট্ৰেক্টৰ খনে। এ তাৰহে পইচা মোৰ এনেও দে দিনটো থাকিলে মোক চাৰিশ বা পাঁচশ দিবই লাগিব। সেইকাৰণে মই দুই তিনি বিঘা পালেও মই হৈ যাব তেনেকুৱা মানে কথাবিলাক।
অ অ তাকে মই বোলো মইতো ট্ৰেক্টৰ চলাব জানো ন সেইকাৰণে বোলো হাল চাল বোৱা
চলাবলৈ জানিলো তো ভালে আছে তৰ পইচাটো নিজলৈকে ৰখি যাব
অ মাটি চাটি টনাৰ পৰা ধৰি পেলাই মানে হাল চাল বোৱাৰ পৰা ধৰি বিলাই এই খিনি গোটেইখিনি মই কৰিলে তেতিয়া তোৰ ড্ৰাইভাৰৰ পইচাটোও মোলে
অ ড্ৰাইভাৰৰ পইচাটোও ৰখি যাব তোৰ আকৌ তই যিমান পাৰ সিমান মানে সন্ধিয়ালৈকে তই বাই বাই থাকিব পাৰিবি।
অ বাকী ট্ৰেক্টৰৰ মানে ইটো পইচাও মোলেকে ৰ'ব মানে ড্ৰাইভাৰ সতি মিলাই বেলেগ উম বাকী তোৰ এম আই আছেনে এতিয়া নাই এনে শেষ হ'ল।
হে নাই নাই মোৰ চব কমপ্লিট হৈ গ'ল এক বছৰ হৈ গ'ল মোৰ কমপ্লিট চব। মই এতিয়া তাক আ
যদি ট্ৰেক্টৰ খন মই এতিয়া কেছ পেমেণ্টত ল'ব যাওঁ তেতিয়া মোক কেচ পেমেণ্ট ত মানে দিব নে নিদিয়ে তেতিয়া পইচা দি পেলাই আনিব
কেচ পেমেন্ট মানেটো এতিয়া ত হেৰি নহয়। অ নহয় তোৰ ফাৰ্মখন আছে নহ ফাৰ্মখন দে মানে তোৰ হেৰি দেখা পাই তই লব পাৰিবি। এনে মানে ধৰ তোৰ কিবা একো যদি নাথাকে তই তেতিয়া মানে ল'ব নোৱাৰ।
উম উম ঠিকে আছে ঠিকে আছে মই মানে হেৰি এনেকে ই এম আই কৰিম বুলি ভাবিছিলো ই এম আই কৰিলে আকৌ তোৰ পইচা পাতিতো মানে এক লাখ মান
এ নহয় তোৰ ই এম আই কৰিলে তোৰ পইচা কিমান বেছিকে যায়।
অ সেইকাৰণে বোলো কেচ পেমেন্টটোত লৈ পেলাই গুচি আহো সম্ ট্ৰেক্টৰ খন সেইব বুলি ভাবি পেলাই তুমিলোকে ফোনটো মাৰিলো তো বোলো কণ্টেক্টত যদি কোনোবা আছে
অ ষাঠি সত্তৰ হোজাৰ মানে তোৰ এনেই গুচি যায় হেৰি কৰোতে। এইটো কি বুলি কয় ই এম আই কৰি ষাঠি সোতৰ হাজাৰ টকা এনেই গুচি যায় তাতকে তই ষাঠি ত আৰু যদি বিশ হাজাৰ টকা দিয়া নহয় তেতিয়া তোৰ মানে তোৰ সেই কেছ পেমেণ্ট গুচি আহে আৰু
অ অ তেতিয়া মই কেচ পেমেন্টতে লৈ লম ন তেতিয়া ভালো হ'ব
ভাল হ'ব ভাল হ'ব তই হেৰি কি বুলি কয়। তইনে ট্ৰেক্টৰ কি ট্ৰেক্টৰ লম বুলি ভাবি আছ ট্ৰেক্টৰ টো আজিকালি মডেল বহুত ওলাই গ'ল।
মানে টো এই মই মহেন্দ্ৰই ল'ম বুলি ভাবিছিলো মানে।
অ তেতিয়া হ'লে ভাল ট্ৰেক্টৰ এখনে বিচাৰিছ তই মহন্দৰ দিলা বাৰু আমাৰ যোনটো এই বতাহ খোৱা ঘৰ আছিলে বুলি কৈছিলো তোক
অ-অ
তোৰ হে মহেন্দ্ৰ ডিলাৰে আছে৷
উ তাকে সেই মহেন্দ্ৰকে লম বুলি ভাবিছো মানে টো সোতৰশ দুহেজাৰ মানে এনেকুৱা মানে পাম নাইবা চি চি টো?
আহঁ
মানে তোৰ এনেই টু ইনতো টু বিলাকত তো এনেকে চাৰিশ পাঁচশ এনেকে এনেকে থাকে তোৰ এতিয়া মই সোতৰ এ দুহেজাৰ এনেকুৱা মানৰ চিচি
স পাই যাবি পাই যাবি মানে মই ইমানো ট্ৰেক্টৰ বি মই ইমান ভালকৈ নাজানো হ'লেও মান মই তো সুধি পেলাই মই ক'ব পাৰিম আৰু দেচোন৷ তেতিয়া হেৰি কৰিবি তই পৰখিলে মানে যদি ইনে ফ্ৰী হৈ আছ তেতিয়া তাক গুচি আহিবি তোক মই তালৈ লৈ যাম৷ গোটেই খিনি এ কথা নিজে শুনিলে পৰহিলে ট্ৰেক্টৰ শুনিবলৈ আহিব নালাগে৷
অ-অ তাকে মই গৈ পিনি তেতিয়া অ তেতিয়া মই কথাখিনি ধুনাকে পাতি লম আৰু লগতে হেৰি এইটো। কেজুৱেলটোতো সেই লাৰ্জটো কাম নাই মানে এইবিলাক সৰু এইবিলাক এইবিলাক টেক্টৰত মানে সাধাৰণতে লাগি থকা কেজুৱেলটো নহয় মানে ডাঙৰ যোনটো কেজুৱেল মানে। তোৰ মানে দুটা চকা তিনিটা চকা সমান যে ডাৰ ডাঙৰ কেজুৱেল বিলাক যে
পাবি-পাবি-পাবি আহিলেই হ'ল তই পাবি-পাবি চব পাবি। উ ত মানে ইয়াত চব এভেলেভল থাকে মানে। বস্তু তই যি বিচাৰ তাকে পাবি।
তেতিয়া মই কাইলেকে গোচি যাওঁ ন ট্ৰেক্টৰ মানে
নহ-নহ কাইলৈ কাইলে তই নাহিবি কাইলে মোৰ মানে হেৰি মই এইফালে যোৱা কথা হৈ আছে। ন তই পৰখিলে আহ পৰখিলে মই ঘৰতে থাকিম। তেতিয়া মানে মই ট্ৰেক্টৰখন দে দেউতাকে ক'ব পাৰিম অকমান লৈ যাবলে হলে তেতিয়া মই তেয়া তোৰ লগ গুচি যাব পাৰিম ম
অ তাকে শুন আকৌ অ তেতিয়া হেৰী তহতঘৰত এই মাটিমাহৰ আঞ্জ খাইনাবলৈ কবি তাপা ৰঙালাও ভাজি বনাই থবলৈ কবি মইতিয়া ধুনীয়াক খাই বৈ পেলাই গুছি যামগে আৰু।
উম ব্ৰইলাৰ ফাৰ্ম ঘৰতে আছে তই এ ব্ৰইলাৰ এটা লৈ আহিব নোৱাৰা আক তই ইয়াত মাটিমাহৰ দাইল লে ভাত খাবলৈাই আহিবি।
হ'ব মই ব্ৰইলাৰ বাৰু লৈ যাম।
নাই-নাই-নাই মই বইলাৰ কইলা একোৱে নাখাওঁ তই যদি হাঁহ বা লোকেল মুৰ্গী আন তেতিয়াাই খাব পাৰো আউ মই এনেই ব্ৰইলাৰ কৰা নাখাৱেই।
হ'ব তেতিয়া হলে লোকে অ শুন মোৰ কথাটো শুন যদি মই লোকেল মুৰ্গীটো লোকেল মুৰ্গী নিম বাৰু যদি লোকেল মুৰ্গী নিওঁ তেতিয়াতো সেই বনাবলৈ গৈম মাক ৰুটি বা পুৰী টি বনাই থবলৈ কবি মই পুৰি ৰুটিও খাম মাংসৰ লগত মানে লোকেল মুৰ্গী আৰু লগতে তোৰ মাটিমাহৰ আঞ্জা মানে সেইও ভাতো খাম বাৰু জানৱে নহয় মই অকমান বেছিয়ে খাব পাৰো বুলি।
তাকে হেৰি কি বুলি কয় ট্ৰেক্টৰ কিনিবলৈ তই হেৰি কৰি থাকিবি তই তাৰপিছত খুৱাব লাগে মই তেকে ৰেষ্টুৰেণ্ট এখন নি ভালকে খুৱাই দিবি আৰু মোকে।
নে কি ক?
এ খুৱাম-খুৱাম বাকী মই লোকেল মুগ তটো লৈ যাম ত শুন তাতে তোক ৰেষ্টুৰেণ্টো ভাল ন্তত খুৱাম বাৰু তই সে লোকেল মুৰ্গীটো লৈ যাম অ তাতে ভাত চাত তাতে বনাব মাটিমাহ ইও বনাই থবলৈ ক'বি আৰু মোক। খাম আৰু লগতে।
লোকেল মুৰ্গীটো আমি খাবলৈ আনিবি নে তই খাবলৈ আনিবি তোকে নাতিব চাগে লোকেল মুৰ্গীটো এটা আনিলে তই কলে খাই দিবি নহ গোটেতটো।
অ শুনি আছো মই। হেল্ল'। বাৰু হ'ব দে মই ভাত খাবলৈ যাও।